হয় চাগে ইমান কথা পাতি আছিলো কথা পাতিবই নাপালো ভালকে।
অ অ অ অ
কোৱা আকৌ
এখন আমাকো দিব লাগিব।
তাকে তাকে আজিকালি ৰিচাৰ্জৰ দামো বঢ়াইছে। লগতে নেট।
ৰিচাৰ্জ বিলাক ইমান হৈছে কোৱালিটী বিলাক বেয়া।
তাইকে সেইটো
মইয়ো এয়াৰটেলে অনাই লওঁ নেকি হাঁচি উম মই শুনি
তাকেই ইমান নেটৱৰ্কৰ প্ৰব্লেম হৈছে।
উম উ মইয়ো এয়াৰটেলে বনাব লাগিব আৰু অ হা হি হি
অ অ ইস্ বনাই ল'ব কাৰণ নেটৱৰ্কৰ প্ৰব্লেম কিবা এটা কথা কলে কিবাহে শুনা পাই সি
আৰু মেছেজ-ছেচেজও নযায়।
অঅঅ আৰ নেটৱৰ্কৰ কাৰণে।
বহুত।
আমাৰ এইখিনি হাতত অলপ-চলপ পায় বাৰু ইমানো নোপোৱা নহয়। হা হা আমাৰ এইখিনিত পায়।
কাত কাত পাৰিম।
সেইখিনিত পাই আমি বোলে ফোনটো কিয় কাটি গল।
উম উ উ উ
আৰু কওক।
তুমি এবাৰ অম্বুবাচী যাই পিনে চাবা। মানে তুমি মৰ্ণিং টাইমত যাবা। তেতিয়া ভিৰ নোপোৱা মানে পাবা ভিৰ হ'লেও অহ গধূলিৰ তুলনাত কম পাবা মানে।
অ অ অ একদম তলৰ পৰা মানে খোজকাঢ়ি যাব লাগে ন অম্বুবাচী মেলাত।
অঅঅ তলৰ পৰা খোজকাঢ়ি গৈ। তাতে মানে মাক দৰ্শন কৰি তাৰপিছত আকৌ ৰিটাৰ্ণ আহি আহিব লাগে।
অ অ অ পুৰা খোজকাঢ়ি গাড়ী নাযায়। নাযায় নেকি এনেতো গাড়ী যায় আ আহ্ মই এনে মন্দিৰত গৈছো কামাখ্যা মন্দিৰত। আহ আহ কিন্তু খোজকাঢ়ি নহয় ওপৰ তলৰ পৰা মানে গাড়ী যায়ে ওপৰলৈকে।
নৰ্মেল দিনত যায় অম্বুবাচিত যা ই ই বন্ধ কৰি দিয়ে।
অ অ অ অ অ মানুহবোৰ পুৰা খোজকাঢ়ি যায় ইমান ওপৰলৈকে কেনেকে যায়।
নাই মানুহৰ লগত গৈ থাকিলে তুমি গমেই নাপাবা কিমান ওপৰত গৈছা আহ্। ঠু কিমান ভাগৰ লাগিছে তোমাক হেৰিয়ে লাহে লাহে লাহে লাহে খোজকাঢ়ি গৈ থাকিম
উম হুম
উম ৰখি ৰখি যাবা।
উম হুম উচ্, যাই চাব লাগিব নেক্সট ইয়াৰ যাম ৰবা এবাৰ। চাম কেনেকুৱা কি?
মৰ্ণিং টাইমত যাবা ফাষ্ট টাইম যাবা ন। এই গধূলি টাইমত বহুত মানুহ হয়
অ যায় চাব লাগিব ৰবা মইতো এনেকে যাই পোৱাই নাই এইবাৰ যাই চাম ৰবা
অ চব টাইমতে মানে কিবা এটা নতুন মানে সেই এক্সপিৰিয়েন্ঞ্চ ল'ব লাগে
লাগে লাগে লাগে চাম ৰবা মই মাঁহতি গৈছে এইবাৰ- কিন্তু মইহে নগলো। তাৰ পিছত এই কিন্তু ভলেৱম আহি আছে যে ভলেওমত যাম ছাও ৰবা জানানে ভলেবম অ আ কৰ্বলতৰো গৈছে অ গৈছে বোলে গৈছিলো এ এইবাৰো ভাব- কিছো যাম আৰু ভালে কুশলে ৰাখিলে।
অ উম মইয়ো এনেই দুইবছ বছৰ দুবছৰ অ দুবছৰ গ'লো।
উম হুম।
এইবাৰ যদি ভালে থাকো যাম। মই আৰু ইমান খোজ কাঢ়িব নোৱাৰো।
অ তে অম্বুবাচীত কেনেকে যোৱা?
অ নহয় অম্বুবাচৰীতো বেছি মানে কি সেইখিনি ইমানো দূৰ না পাও লাহে লাহে যাই থকা যায়। কিন্তু মানে ইয়াতে বৈশিষ্টৰ পৰা একেবাৰে এই ইয়ালৈ কে অ খালি ভৰি পিনে মোৰ পৰা নাৰ্ভ নাৰ্ভৰ অকমান প্ৰব্লেম আছে টানি ধৰে ভৰি।
অ মইতো গৈছো দেই মই দুবাৰ গলো। অ একদম মানে ভা বশিষ্টলৈকে এনেকে গাড়ীত যাও। গৈ কিনে তাৰপিছত বৈশিষ্টৰ ঘৰৰ পৰা খোজকাঢ়ো একদম মানে বৈশিষ্ট্য মানে বৈশিষ্ট্য চাৰিআলিৰ পৰা একদম বশিষ্ট মন্দিৰলৈকে খোজ কাঢ়ো তাৰ পিছত তাৰ পৰা আকৌ ৰিটাৰ্ণ আহি শুক্লেশ্বৰলৈকে দুবাৰ এনেকে কৰিছো। মোৰ মায়েতো তিনিবাৰ গৈছে আৰু এবাৰ যাব লাগিব বুলি ভাবি আছো আৰু।
অ মই অহ এনে খোজ গাড়ী পাইছো বাৰু গণেশগুৰিলৈকে দুবাৰ মানে প্ৰত্যেকবাৰে মই গণেশগুৰিলৈকে আহি পাও তাৰ পিছত আকৌ- অলপমান কৰ'বাত গাড়ী চাৰি পালে উঠি লও গাড়ী চাড়ী ফালে উঠি ল‌ও, আকৌ সিপিনে উলুবাৰী মানৰ পৰা খোজ কাঢ়ো।
উম হুম হম বুজিছো বুজিছো। হম হুম আমাৰ নাই। এ তাই দুবাৰেই গ'লো মাহেঁতে তিনিবাৰ গ'ল। এনেই এতিয়া আহ কন্তু মানে প্ৰতিটো বছৰত তে যাও কিন্তু কি হয় মানে যাও চাৰিআলিৰ পৰা ঘূৰি আহো বশিষ্ট মন্দিৰতো নাযাও যোৱা নহয় এনেই আৰু মানে মানুহ এনে চাব যাওঁ আৰু। ভাল লাগে ন খোজকাঢ়ি তাৰপিছত আহি এনেকে প্ৰসাদ খাই কিনে ঘৰত আহো, এইবাৰ ভাবিছো শুক্লেশ্বৰ মন্দিৰলৈকে যাম বুলি।
উম।
এইবাৰ মানে ভাবিছো। নতুনকে। জয় শুক্লেশ্বৰ মন্দিৰত যাম চাম আৰু কেনেকোৱা কি হয়?
মই দুবাৰ গৈ পাইছো ভালে লাগে এই ৰাতি আহোতে অকমান প্ৰব্লেম হয়।
ৰাতি মানে মই যোৱাতেতো- অ এনেকে ৰাতিপুৱাই হৈ যায়। মানে পানী ঢলালৈকে শুকলেশ্বলৰ শু - শুকলেশ্বৰ মন্দিৰত আৰু। পানী ঢালো বাৰটাৰ পিছত ন এনেকে লাইন পাতি পাতি তাৰ পিছত ধৰা ৰাতিপুৱা তিনটা - চাৰিটা মানত ঢালিব পাও যিহেতু মন্দিৰৰ গেট আহ কেইটাত খোলে? মন্দিৰৰ গেট? সেইটাতহে খুলে এইটো কি কয় বাৰটাতহে খুলে বাৰটাৰ পিছত আৰু
অহ।
এতো সেইকাৰণে, তাতো ধালোতে - ধালোতে মানে এনেকে ৰাতিপুৱা হৈ যায় তাৰপিচত ৰাতিপুৱা আকৌ তাৰ পৰা এনেকে বাছত আহি ফাৰ্ষ্ট কিন্তু খোজ কাঢ়োতে গম নাপায়। কিন্তু যেতিয়া ঘৰ পাবা তেতিয়াহে গম পা
পিছদিনাখন একদম ভৰিখন লৰাব নোৱাৰা হৈ যায়।
হয় হয়।
মই আকৌ দু দুবাৰ গৈছোঁ দুবাৰেই সেই দুটা- তিনিটাত মানে পানীত ঢালি পিনে ওলাই আহা পৰি আছে। দুটা - তিনিটা মানত আৰু সেইখিনি টাইমত তাতে বহি থাকিবও নোৱাৰি। আহিবও নোৱাৰি সেনেকুৱা হয়।
অও।
গোটে মানুহবিলাক আৰু ইমান লেতেৰা কৰে।
তাতেনে? হুম হুম।
মানে কবাত বহিম বুলি ভাবিলেও বাপৰে ইমান লেতেৰা মানুহবিলাক? চবতে ইমান চাৰিওফিনে লেতেৰাই অকল।
অ অ।
কত কি পেলাই থৈ দিয়ে?
খাই লৈ মানুহবোৰে আজিকালি ৰাস্তাতে পেলায় খাইছ লৈছ খাব যে পাইছ ন, তাতে ডাষ্টবিন থাকে ডাষ্টবিনত পেলাব লাগে যাৰ কাৰণে বানপানীও হয় এতিয়া বৰষুণৰ বতৰত। পুৰা বানপানী হৈছে গুৱাহাটীখনত।
নলাই বিলাকে প্লাষ্টিক প্লাক বৰ্তি হৈ থাকে।
তাকে।
উম হুম, ঠিকেই কৈছা। তাকে।
আমি বিলাক কৰোঁ।
এইবাৰ চাম ৰবাত যাই কিনে, অ এইবাৰতো ভল বমত যামেই লগতে তাতেও যাই চাম।
অ।
নেক্সট এইবছৰ আৰু ক'ত আৰু নেক্সট জুলাই মাহতহে। জুলাই কত আহ জুনত চাগে হয় ন? অ। যাব লাগিব আৰু এনেতো যাই থকা যায়ে। কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰৰ যে প্ৰসাদ ইমান সোৱাদ লাগে। খাই পাইছানে মানে কুপন দি যে খিচাৰি দিয়ে তলত।
উম খিচাৰি, পুৰি
আজিকালিতো আগত তে বেলেগ চিষ্টেম আছিলে মানে আ আগতে এটা জাগাত যোনটো জাগাত এতিয়া খুৱাই,
অহ,
জোনটো জাগাত এতিয়া খুৱাই। আ তাতে মানে আগতে কুপন দিছিলে তাৰ পিছত, এই বেলেগ এটা জেগাত খুৱাইছিলে কিন্তু আজিকালি বেছি। এভেলএবোল জাগাহৈছিল আগতে বেছি মানুহ ধৰা নাছিলে এতিয়া। পুৰা মানুহ ধৰে আৰু তাতে।
অ অ মই ইয়াতে খাব পাৰিছো এই ঘৰটো যে আছে।
অ, হা হা হ, এতিয়া যোৱা ন
বহি ভিতৰত যে,
অ এতিয়া নহয় এতিয়া, থিয় দি খাব লাগে এতিয়া নতুন কে বনাইছে য'ত আগতে। কুপন দিছিলে যে।
অ,
কুপন পাইছিলানে, অ কুপন দিয়া জোগাখিনিত। অহ অহ, সেই কুপন দিয়া জোগা খিনিয়ে ডাঙৰ কে বনাই এতিয়া তাতে খোৱাই হল ৰুমটোত। বেঞ্চৰ নিচিনা বনাই দিছে। এইটো ছাইডে যে আগতে নামি যাব লাগিছিল চিৰিকেইটা। বহি যে খাব পাৰিছিলে এতিয়া নাই আৰু আগতে, খুজি খাব পাৰিছিলে ন যে টাইম খালে তোৰ আপোনাক নিজক য আৰু অলপ লাগে খুজিব পাৰিছিল এইবাৰ সেইটো চিষ্টেমো গুচাই দিছে।
উম, বিশেষকে,
এবাৰতে মানে। অ এবাৰত এবাৰেই দিয়ে মানে ডাবোল কে নিদিয়ে।
উম।
হৈয়ো পিছ তে ইমান মানুহ খোৱাতো ইমান সম্ভৱ নহয়।
অ প্ৰসাদ হিচাপে,
অ প্ৰসাদ হিচাপে যিহেতু চবে খাই ন আজিকালি, আগতেতো, এটা টাইম দিছিল এনেকে এতিয়াতো মানে খুৱায়ে। কেইটামানৰ পৰা খোৱাই এইটো গম নাপাও কিন্তু খোৱাই ন। ত খুৱালে মানে উৎসৱ মানুহখিনিয়ে খায়। অ মই গম পোৱা নাছিলো টাইমতটো এনেকে। সেইকাৰণে ইমান খিনি মানুহ, হৈ গৈছে ন সেইকাৰণে মানে চাগে সেইটো চিষ্টেমটো কৰিছে যে একবাৰে।
উম বেয়াত,
দুবাৰ খাব নোৱাৰি চাগে।
উম,
ভালে লাগে, দিয়েও সেই হিচাপে, ঠিকেই দিয়ে।
অ-অ।
আৰু মন্দিৰত গলেও, আজিকালি ৰাতিপুৱাই অ আমাৰে খাও খাও লাগে। আৰু আজিকালিতো মন্দিৰতো যোৱা কুপন লগা হৈছে। মন্দিৰত গ'লে আও। উম, আজিকালি ৰাতিপুৱাই যাব লাগে দিনত গ'লে অ নতুন চিষ্টেম কৰিছে ত কুপন দিয়ে হেনো, মই পোৱা নাই। এবাৰ গলো বাহিৰৰ পৰাই মানে দৰ্শন কৰি আহিলো মেন ত মানে তললৈকে যাব নাপালোয়ে লাইন পাতি তাতে গ'লে হেনো ৰাতিপুৱাই কু- পন লৈ কিনে যাব লাগে তেতিয়াহে পাৰে।
অহ
শুনিছোঁ মানে।
উম'।
তেনেকুৱাতে, দিয়া বা তে, ঠিক আছে, হ'ব এতিয়া, বহুত টাইম কথা পাতিলো। তোমাৰ তোমাৰ ভাজি, হ'ল নে নাই পিছে?
নাই-নাই, এতিয়া মই বাহিৰত আ ছো, ঘৰৰ বাহিৰত বাহিৰত থাকিলেহে নেটৱৰ্কটো অলপমান পায়। এই ভিতৰত
ঠিক আছে তেতিয়া হ'লে, তুমি মোক, তুমি ভাজিখন বঢ়াই লোৱা। আকৌ ফোন কৰিবা, ঠিক আছে? আকৌ-আকৌ, কথা পাতিম দিয়া।
অ-অ, হ'ব দিয়া।
উম'।
সেই বাৰান্দাত অ, এইখিনি আৰু গাঁঠি দিছি। সেইকাৰনে লাগচিল, আগতে বাৰাণ্ডাখান অলপ ডাঙাৰ আছিল। অ বাৰান্দাখান আছিল। অই, তাৰ কথা শুনে, এতিয়াও ডাঙৰ টো গোটাই সৰু হনাই, বাৰাণ্ডাখান
অ